আচ্ছা।
হয়, পাইছোঁ। কোৱা?
হয়, কি কৰিছা?
এনে আছো ৰ'বা। আহ, ভাত-পানী খালো, খাই অকনমান ৰাস্তাৰ পিনে আৰু খোজকাঢ়িব ওলাই আহিছোঁ। তুমি?
মইয়ো এই তোমাৰ ভাত-পানী খাই পিনে, অলপ উঠিছোঁ বিচনাত আকৌ।
অ, ভাত খালা?
হয়, হয়, খালো, খালো। তাকে, মানে আজি তোমাৰ এই অসমৰ মানে আমাৰ পৰ্যট ওপৰত অলপমান কথা পাতো নেকি, কাৰণ যিহেতু ধৰা, আমাৰ অসম দেশত পৰ্যটনৰ কাৰণে বা এ, ঐতিহ্যসপূৰ্ণ যিবিলাক স্থান আছে, সেইবোৰ মানে যথেষ্ট খিনিয়ে আৰু বাহিৰৰ পৰা যোৱা পৰ্যটক সকলেও আমাৰ অসমলৈ অসম ভ্ৰমণ কৰিবলৈ আহে নহয় নে!
হয়, হয়, নিশ্চয়। এইটো এক ভাল বিষয় বা আমাৰ যেতিয়া আৰু চৌপাশটো ভাল হৈ থাকিব। বা আমাৰ দেশৰ প্ৰান্তৰ আমাৰ চাব লগা ঠাইবোৰ যেতিয়া আৰু ভাল হৈ থাকিব, তে তেতিয়া আৰু আমাৰ বাহিৰৰ পৰা অহা পৰ্যটনৰ লগতে, আমাৰ অসমৰে মানুহ যেতিয়া আমাৰ সেই ঠাইলৈ ঘূৰিব যাব, তেতিয়া আৰু সেই সি ঠাইবোৰ চাই ভাল পাব, লগতে তাইৰ যিটো এক ভাল পৰিষ্কাৰ-পৰিচ্ছন্নতা বা পৰিৱেশ, সেইটো দেখি আৰু মানুহে আৰু এক আৰু বেয়া মনোভাৱ নহ'ব আৰু সেইবোৰৰ পৰা।
হয়, হয়, একেবাৰে সঁচা কথা, আৰু মানে কি হয়, তোমাৰ যিহেতু আমি সকলোৱে জানোৱেই যে অসম আমাৰ প্ৰাকৃতিক সৌন্দৰ্য চহকী দেশ হয়, ত', অসম দেশৰ প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ বহুত মানে দেশ-বিদেশৰ পৰা তোমাৰ পৰ্যটকসকল আহে। আহ, আমাৰ অসম দেশৰ মানে ধৰা, সৌন্দৰ্য, ঐতিহ্য, সাহিত্য-সংস্কৃতি বা বিভি ন্ন স্থানসমূহ চাই পিনে মনো-মনোৰঞ্জন কৰিবলৈ, উপভোগ কৰিবলৈ আৰু ভিতৰত তোমাৰ এই পৰ্যটনস্থলীৰ কথা ক'বলৈ গ'লে, প্ৰথমে মানে মই ক'ব বিচাৰো, যে আমাৰ মাজুলীৰ কথা। ধৰা, মাজুলী আমাৰ এ বিশ্ববিখ্যাত হয় আৰু মাজুলী ল'লে তোমাৰ এ, বিশেষকৈ তোমাৰ ৰাস উৎসৱৰ কথাতটো মনত পৰে দেই। তেতিয়া মানে কি হয় আমাৰ বিভিন্ন ধৰণৰ ধৰা পৰ্যটকে মাজুলীলৈ ৰাস-ৰাস উৎসৱৰ সময়ত বিশেষকৈ যায়। তেতিয়া মানে তেওঁ ধৰা ৰাস উৎসৱৰ যিটো মোৰ বিশেষত্ব বা মহত্ব, - লগতে তাৰে যিখিনি ধৰা মনোৰঞ্জন বা ৰাস উৎসৱত যিবিলাক ধৰা- আহ' ভাওনা, সভা, নাটক আৰু লগতে মুখা পৰিধান কৰি যিবিলাক ধৰা ভাওনা প্ৰদৰ্শন হয় সেইবিলাকো ধৰে তাত। তেওঁলোকে মানে উপভোগ কৰিব পাৰে।
হয়, হয় হয়। একেবাৰে ঠিক কথাই কৈছা বা লগতে আমি আহ' সকলোৱে জানো যে আমাৰ যিটো আৰু আমাৰ লীলাচল পাহাৰত অৱস্থিত আমাৰ এক মন্দিৰ কামাখ্যা মন্দিৰ- সেই কামাখ্যা মন্দিৰৰ লগৰে আমাৰ বিভিন্ন আমাৰ অসমৰ বাহিৰৰ পৰা আমাৰ পৰ্যটন সহ লোকসকল আৰু- সেই কামাখ্যা মন্দিৰত দৰ্শন কৰিব আহে আৰু আমি বিশেষকৈ বা আমাৰ মেলা যিটো আৰু অম্বুক আছে মেলা বুলি কয় নেকি সেইখনো অঁ'‌ যিটো আৰু আমাৰ বা চলি আছে, আছেনে নাই ভালদৰে নাজানোঁ আৰু। সেইখন চাবলৈ আৰু সেই মেলাখন চাবলৈ আৰু বহু দূৰ দূৰে পৰা পৰ্যটন সকল আৰু আহে আৰু আমি বা বিশেষকৈ দেখা পাওঁ আৰু আমি গ'লে।
হয়, এতিয়াতো কেইদিনমান আগতে তোমাৰ অম্বুবাচী মেলা শেষ হ'ল, মই গৈছিলোঁ বাৰু- কামাখ্যা মন্দিৰলৈ। তেতিয়া মানে- এ সেই সময়ত মানে অম্বুবাচীৰ সময়ত যিমানটো মানে ভিৰ হয়- অকল মানে তাতে আমাৰ ওচৰ পাজৰ মানুহে নাহে বাহিৰৰ পৰা বহুত দেশ বিদেশৰ পৰা তোমাৰ এ সাধু সন্ন্যাসীৰ- হওঁক বা বেলেগ বেলেগ পৰ্যটক সকলো আহে, এ মা কামাখ্যাৰ এ অঁ' পূজা অৰ্চনা কৰিবলৈ- বা মন্দিৰ ভ্ৰমণ কৰিবলৈ, লগতে তোমাৰ অকল মানে পৰ্যটকে নহয় তোমাৰ আমাৰ বলিউডৰ হওক বিভিন্ন ধৰণৰ অভিনে তা-অভিনেত্ৰী তেওঁলোকেও মানে আমাৰ কামাখ্যা আমাৰ আহ' ওচৰত আহে। আৰু আহে লগতে আমাৰ পূজা অৰ্চনা- কৰে, তেওঁলোকৰ তেওঁৰ সেৱা গ্ৰহণ কৰি কৰি যায় আৰু চাবাচোন তোমাৰ সময়ত মানে কি হয় সম্বু, ইমান দীঘলীয়া লাইন লাগে তোমাৰ ৰাতি তোমাৰ দুটা তিনিটাৰ পৰা মানুহ বিলাকে লাইন লাগি থাকে যে মাৰ দৰ্শন হ'ব মাৰ দৰ্শন হ'ব বুলি আৰু মানে অম্বুবাচী- সময়তো ধৰা গেট বন্ধ হৈ থাকে। অঁ' মানে যিটো মুখ্য মন্দিৰ সেই মন্দিৰ- যিবোৰ যেতিয়া মানে অম্বুবাচী মেলা শেষ হয় তেতিয়া মানে সাধু সন্যাসী বোৰ গুচি নাযায়। এ শেষ হোৱাৰ পিছতো মানে যেতিয়ালৈকে মুখ্য অ খন দুৱাৰ আছে সেই দুৱাৰখন নুখলালৈকে যেতিয়ালৈকে মাৰ আশীৰ্বাদ ল'ব নাপায় তেতিয়ালৈকে তেওঁলোকে গুচি নাযায়। তেওঁ মানে- মাৰ আশীৰ্বাদ তেওঁলোকে মানে গুচি যায় এনেকুৱা মানে বিভিন্ন ধৰণৰ দৃশ্য দে খা পাওঁ।
হয় হয় বা আমাৰ বহু পৰ্যটন- একোৱেই নহয়, আমাৰ সাধাৰণ লোক বোৰো আমাৰ বহু লোকে আমাৰ- সময়ৰ যিটো- আমাৰ এক প্ৰাকৃতিক মনোৰমৰ দৃশ্যৰ লগতে আমাৰ মঠ মন্দিৰ বোৰ আমাৰ বহু লো কে এইতো চাব আহে বা আমাৰ মানুহবোৰে আৰু- আমাৰ অসমৰ বাহিৰত থকা আমাৰ ঠাই বোৰ নিশ্চয় আৰু ঘুৰিব যায় আৰু বিশেষ কৈ যদি আমি ক'বলৈ যাওঁ বা আমাৰ- কাজিৰঙা আমাৰ যিখন ৰাষ্ট্ৰীয় উদ্যান আছে বা আমাৰ বিভিন্ন ধৰণৰ অভয়াৰণ্যত আদিবোৰো আমাৰ বিভিন্ন পৰ্যটন লোকসকলে আৰু সেবোৰ চাব আহে বা আমাৰ সকলোৱে জানো যে আমাৰ যিটো আৰু এশেঙীয়া গড় সেইটো যিহে আমাৰ অ', বিশেষ কৈ অসমতেই পোৱা যায়। গতিকে সেইটো চা সকলোৱে আমাৰ বহু বা সেই জন্তুটোৰ লগতে বেলেগ ধৰণৰ জীৱ জন্তু আদি বা চৰাই চিৰিকতি আদি চাবলৈ আৰু বহুত লোক আৰু আমাৰ ইয়ালৈ আহে আৰু আমি যি সকলোৱে জানো যে আমি বা নিজে গ'লেও দেখা পাওঁ বা আমি আমাৰ মানুহবোৰেও এইবোৰ অ' ঠাইত যায় আৰু ভাল পায় বা যিটো আৰু আমাৰ প্ৰাকৃতিক মনোৰম দৃশ্য সেইটো আমাৰ আৰু এক অ' অত্যন্ত এক আহ লাগতিয়াল বস্তু বুলি বা ক'ব লাগিব যি গতিকে কাৰণ চোৱা আমাৰ এশিঙীয়া গড়টো যিহেতু আমাৰ এক অসমৰ জাতীয় এক সম্পদ বা আমাৰ অসমৰ গৌৰৱ বা গড়ে আমাক আৰু অ', অসমক আৰু যথেষ্ট পৰিমানে আৰু আমাক চিনাকি কৰি দিছে গতিকে এইটো চোৱা বা আমাৰ বিভিন্ন ধৰণৰ জন্তুবোৰ চোৱাৰ যিটো আমাৰ আগ্ৰহ সেইটো আমাৰ সকলোৰে থকাতটো অত্যন্ত জৰুৰী আৰু।
একেবাৰে সঁচা কথা দে আৰু তোমাৰ চাবা কাজিৰঙা বুলি ক'লে তোমাৰ আমাৰ এশিঙীয়া গড়ৰ কথাই মনত পৰে বিশেষকৈ। কাৰণ কাজিৰঙা যিহেটো এশেঙিয়া গড়ৰ কাৰণে বিক্ষ্যাত আৰু লগতে তোমাৰ ৰয়েল অ' বেংগল টাইগাৰ আৰু বিভিন্ন ধৰণৰ জীৱ জন্তু আৰু চিৰ-চৰাই চিৰিকতি দেখা পোৱা যায় আৰু লগতে তাতে দেশ বিদেশৰ পৰা বিভিন্ন ধৰণৰ পৰ্যটকে তাতে ভ্ৰমণ কৰিবলৈ আহে কাজিৰঙাৰ আহ তোমাৰ প্ৰাকৃতিক যিটো সৌন্দৰ্যয় সেই সৌন্দৰ্যটো অম-অম-আ উপভোগ কৰিবলৈ আহে তেওঁলোকে তাতে শৰীৰে মানে এ মানে চাবলৈ যায় গোটেই ৰাস্ত উদানখন ভ্ৰমণ কৰে লগতে হাতী চাফাৰীওঁ কৰে মানে তাতে এই সাত মনোৰঞ্জন দায়ক দেই বহুত ভাল লাগে। আৰু লগতে ধৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যনৰ আশে পাশে ধৰা বিভিন্ন ধৰণৰ ব্যৱস্থাও আছে থকা খোৱাৰ কাৰণে। মানে আহ ভাল ব্যৱস্থা মানে তাতে কৰা হৈছে। ইাতে পৰ্যটক একো অসুবিধা নহয় আৰু তেওঁলোকে মানে চাবাচোন যেতিয়া পৰ্যটকসকলে আহে তেওঁলোকে হাতত একোটা, একোটা কেমেৰা লৈ কেমেৰা লৈ আহে। যাতে মানে ধৰা তেওঁলোকে সেই দৃশ্যবোৰ এ তুলিব পাৰে। আৰু তুলি ধৰা সেইবোৰ যেতিয়া দেখা পাওঁ নিজৰ মানে গৌৰৱ অনুভৱ হয় দেই। যে আমাৰ দেশৰ আমাৰ দেশৰ প্ৰাকৃতিক তেওঁলোকে এ মানে কেমেৰাত ফটো কৰি লৈ যাই আছে লগতে আৰু এটা তেওঁলোকে ফত কৰি লৈ যায়। যেতিয়া তেওঁলোকে নিজৰ দেশলৈ উভতি যায় তাতে গৈ কোনবা নহয় কোনবাকটো দেখায়ে ন সেইবিলাক। দেখুৱ তেওঁলোকো ধৰা আমাৰ অসম দেশৰ কথা জানে অসম দেশৰ সৌন্দৰ্যৰ কথা প্ৰাকৃতিক সৌন্দৰ্য কথা, সাহিত্য-সংস্কৃতিৰ কথাও জানে বা তেওঁলোক ধৰা অ', চাগে ভৱিষ্যতে ভ্ৰমণ কৰিবলৈ আহে, আমাৰ দেশ বা চাবলৈ আহিবও পাৰে। তেনেধৰণৰ কথা থাকে দিয়াচোন। তাৰ লগতে আৰু তাৰ উল্লেখযোগ্য পৰ্যটনস্থলী হ'ল শিৱসাগৰ।
হয় হয়।
শিৱসাগৰৰ কথা কবলৈ গ'লে তোমাৰ। অ', বিহুৰ সময়ত শিৱসাগৰৰ মানে মহত্ব অতি গুৰুত্বপূৰ্ণ। কাৰণ বিহুৰ সময়ত আমাৰ যেনেকে ডেকা-গাভৰুসকলে হুচৰি গাই, বিহু নৃত্য প্ৰদৰ্শন কৰে। তাতে শিৱসাগৰ ৰং ঘৰৰ বাকৰিত তোমাৰ আহোম স্বৰ্গত ক'লে তোমাৰ আছিলে, আহোম স্বৰ্গদেউৰ সময়তে তেতিয়া তেওঁলোকে তাতে ৰঙঘৰ ওপৰত বহি বহি পিনে তাৰে বাকৰিত চোৱা, বিহু নিত্য প্ৰদৰ্শন মই সেইবিলাক চাই মনোৰঞ্জন কৰিছে, আৰু লগতে বিভিন্ন খেল-ধেমালিও হৈছিলে তাতে, ম'হ জুজ হওঁক, কুকুৰা জুজ হওঁক, এই সকলবোৰ চাই মি কৰিছিলে, নহয় নে?
হয় হয়। বা মইয়ো এইবাৰ অ' কৰিছিলো সৰুতে, কিন্তু সেই সৰুতে গৈ যোৱাত তেতিয়া বাৰু মোৰ এতিয়ালৈকে আৰু ভালদৰে মনত নাই বা, কেনেকুৱা ধৰণৰ বস্তুবোৰ তাত দেখিছিলোঁ কিন্তু তাত থকা মোৰ মনত আছে আৰু, অ' তাৰ ত' জয়সাগৰ পুখুৰী, সেইটো মোৰ কেনেকুৱা আছিল বা উম্, বহুত ডাঙৰ আৰু সেই পুখুৰীটো, সেইটো মনত আছে। লগতে মো ৰং ঘৰটো, এই আৰু দৃশ্য অলপ অলপ মনত আছে, বা আমি পঢ়িবও পাইছোঁ, যে কিতাপৰ জৰিয়তে আমি ৰংঘৰত আৰু আমাৰ, আহোম ৰাজত্ব কালৰ আমাৰ ৰজাসকলে সেই ৰংঘৰৰ ওপৰত বহি, তাৰ বাকৰিত হৈ থকা আমাৰ তুমি কলাই যে আমাৰ, বিহুৰ সময়ত সেই বিহু নৃত্যবোৰ আমাৰ যেতিয়া আৰু ল'ৰা ডেকা ব বন্ধু সকলে, আমাৰ আহ নাচিত বা নৃত্য প্ৰদৰ্শন কৰিব, বা বিভিন্ন দিশত খেল-ধেমালি তাত অনুষ্ঠিত হয়, আৰু সেই অনুষ্ঠিতবোৰ অ' সেই আৰু ৰজা মহাৰজা অ' আদিয়ে সেই ওপৰত বহি আৰু, ভালদৰে আৰু অ', চাই থাকে বা তাৰ ওপৰত বহি আৰু এক আনন্দময় দৃশ্যৰ উপভোগ কৰা বুলি, আমি আৰু শুনিছোঁ আৰু।
হয়। আৰু শিৱসাগৰতো তোমাৰ যথেষ্টখিনি ধৰা পৰ্যটন থলী আছে দিয়াচোন। তোমাৰ ৰংঘৰ, কাৰেংঘৰ, তলাত ল ঘৰ, জয়সাগৰ পুখুৰী। আৰু লগতে জেৰেঙা পথাৰ, মানে এই সকলো কেইটা স্থানৰে তোমাৰ নিজৰ নিজৰ মহত্ব আছে, বা বিশেষত্ব আছে দিয়াচোন, অ', মানে সকলো ঠাইৰে নিজৰ নিজৰ ইতিহাস আছে। আৰু পৰ্যটকসকলে যেতিয়া এইবোৰ ঠাই ভ্ৰমণ কৰিবলৈ আহে, তেওঁলোকে যথেষ্টখিনি ভাল পাই দিয়াচোন। যে আমাৰ সাহিত্য-সংস্কৃতিৰ বিষয়ে মানে এ জানিবলৈ পায়, দেখিবলৈ পায়। মানে আমাৰ দৰে মানে গৌৰৱ, গৌৰৱৰ নিচিনা অনুভৱ হয় দেই।
হয় হয়।
হয়, বাৰু আজি তোমাৰ লগত এই বিষয়টোৰ ওপৰত কথা পাতি ভাল লাগিল দেই। ঠিক আছে বাৰু, কৰিছোঁ।
হয়, অ' ঠিক আছে বাৰু দিয়া।
হয়।